অ', হয়, খবৰ ভালনে?
ভাল, ভাল, আপোনাৰ?
অ', মোৰ ভালেই, ভালেই। অ', পিছে কি কৰি আছিলে আপুনি?
এনে আছিলো ৰ'ব মানে ভাতকেইটা খাই আহিলো মানে।
হয়, হয়।
আপুনি খালে নে নাই ভাত?
মই ভাত-পানী খোৱা পানী হ'ল বাৰু মানে খালো আৰু।
আচ্ছা, আচ্ছা, আচ্ছা, আচ্ছা, নাই, নাই মই আপোনাৰ খাই আহিলো।
অ', ঠিকে-ঠিকে। অ', মই মানে হেৰি কি কয় আপোনাৰ হেৰি কৰি আছিলো এই অনলাইনতে বোলো পইচা এটা পঠিয়াইছিল আপোনাক লগৰ এজনে, অ'। তাকে আপোনাৰ বোলো ফোন টাই এ বোলো কৰোঁ বুলি।
অ'কে, আচ্ছা, আচ্ছা।
বহুত সুবিধা হৈছে ও গম পাইছ নে, অনলাইন যিটো ট্ৰানজেকচন কৰিব পৰাৰ পৰা। মানে এতিয়া নহ'লে আগতে কেনেকে বেংকত যাব লাগে, লাইন পাতিব লাগে। হয় নে নাই? আৰু কেতিয়াবা কি হয় এটি, এম, ত গ'লেও আপোনাৰ কি হয় অ', পইচাৰ কাৰণে কেতিয়াবা কিছুমান এটি, এম, ত পইচা নাথাকে, ইমাৰজেঞ্চি টাইমত। বৰ অসুবিধা হৈ গৈছিলে, কিন্তু আজিকালি বৰ এটা সুবিধা হৈছে। জল্দি-জল্দি পইচাই পঠিয়াই দিব পাৰি ফোনতে এটা ক্লিকতে।
সঁচাকে। হয়, হয়, হয় একদম, একদম সঁচা কথা কৈছে একদম মানে
ইউ, পি, আইটো মানে তেতিয়া মানে বা অনলাইন ট্ৰাঞ্জেকশ্যন যিটো হৈ গ'ল ন' তেতিয়াৰ পৰা এটলিষ্ট মানুহৰ বহুত সহায় হৈছে মানে এতিয়া মানে আপুনি ধৰি লওক আপুনি কেতিয়াবা বেংকৰ পৰা পইছা উলিয়াওতে ধৰি লওক এগাল মান পইছা উলিয়াই আনিলে। কিন্তু ধৰি লওক তেতিয়া কোনোবাই যদি আপোনাক পিছা কৰি থাকে তেতিয়া ধৰি লও আপোনাৰ পৰা গোটেইখিনি পইচা খিনি লৈ যাব পাৰি কিন্তু এতিয়া যেন আমি সেইটো এটা যাদু বুলি ক'ব লাগিব, কাৰণ ইণ্টাৰনেটৰ যাদু ইণ্টাৰনেট জগতত মানে বৰ্তমান সময়ত।
হয়
হয়নে নহয় গতিকে আপোনাক মই ফিজিকেলি সেইটো পে'মেণ্ট নকৰাকৈ অ ভাৰ্চুৱেলি আমাৰ পৰা সেই পেমেণ্টটো গুচি গৈছে চ' এইটো এটা বহুত। উদ্ভৱ মানে সঁচাকৈ লেখন লবলগীয়া এটা মানে
উম অ নিশ্চয় নিশ্চয় ক'ব লাগিব?
হয়।
মানে কি আছে, আ, অনলাইন ট্ৰাঞ্জেকচন মানে, ইমান এটা সুবিধাটো বাৰু বহুত আছে। আৰু আজিকালি ইমানো চছেফটি হৈ গৈছে মই মানে এই ৰিচেণ্টলি এটা আপডেট পাইছো মানে এইটো আপোনাৰো পাব চাগে। অ যিহেতু চবেতো এ পি আইতটো চবে ইউজ কৰাই হৈছে আজিকালি। প্ৰতিটো মোবাইলতো আজালি ইউ পি আই থাকে মানে যোনটো আগতে এটা। কোড ইউজ কৰিব লগা হয় ন' যেনেক ছয় এটা ডিজিট এটা পিন কোড ইউজ কৰিব লগা হয়। কিন্তু আজিকালি কি হৈছে আমি এইটো বায়মেট্ৰিকৰ দ্বাৰা বা ফিংগাৰ প্ৰিন্ট ইউজ কৰি মানে সেইটো জল্দি কৰিব পৰা হৈছে মানে কেতিয়াবা কি হয় আপুনি চাব দেই। মানে কি হয় আপ পুৰা এ ৰ'দ আছে আপোনাৰ যোন ব হ বাটো মানে ডিচপ্লেখন দেখা পোৱা নাই বা কেতিয়াবা কনফিউজনে চাবচোন চকুুৱে নেদেখা হৈ যায় যে। অ আৰু কেতিয়াবা কি হ'ল কিছু মানে ইউ পি আই প্ৰিন টো চাই লব পাৰে সেইটো কাৰণে কি হৈছে যেতিয়া ফিংগাৰ প্ৰিন্টটো দি দিলো। লগে লগে পেৱ থ হৈ গৈছে বাবি চাওক এটা এটাত। ৰ থাম জাবত কিমান ধুনীয়াকে এটা পেৱা থৈ গৈছে। চাওঁ কিমান ধুনীয়া হৈছে, কিমান এটা ছেফটি ৰুলো ফ'ল' কৰিছ
শুই আছে আছে আছে। বা ভাল ভাল বস্তু ওলালে দেই এইটো।
হয় হয় আপোনাৰ মাতটো অলপ সৰুকে আহিছে।
মোৰ মাতটো সৰুকৈ গৈছে নেকি অঁ। পাৰ'ব এতিয়া এতিয়া ঠিকে আছে। অ'কে অ'কে। মানে মই ৰুমত থকা মোৰ যিখন ফেনখন ন সেইখন চলিলে মানে আপোনাৰ অকণমান তেনেকুৱা হয় পৰিস্থিতি হয় মানে।
হয় হয় সেইটো হয় বাৰু উম। বাকী চাব গলে বহুত ভাল এটা হেৰি আহিলে দেই নহয় জানো নহয় জানো বাৰু?
ঐ অহঐ একদম মানে। এক যুগান্ত যুগান্তকাৰী সৃষ্টি।
উম, ক'ব লাগিব, ক'ব লাগিব আৰু বহুত ছেফটিও হয় ন' কি কেতিয়াবা কি হয় সৰহকে পইচা লৈ যোৱাটো কেৰি কৰাটো বহুত বহুত প্ৰব্লেম হয় সমস্যা হয় এইটো কাৰণেও কাৰণ অনলাইনতে চব বস্তু যদি থাকে। নিজৰ এটা বেংক বেংকে লৈ ফোৱা হয় আৰু নহয় জানো হয়। উম আপুনি সদ্যয়হতে কি কি ইউজ কৰা যায় ই পি এত আপুনি? কি ইউজ কৰে বেছিকে?
মই আপোনাৰ কেনেকুৱা যিবোৰ আমাৰ সচৰাচৰ ইউজ কৰা হয় সেইবোৰ সেইবোৰে আৰু মানে মই অ ইউচ কৰোঁ বাৰু নকৰা নহয় বাত মই কিছু কিছু ক্ষেত্ৰত মানে আজিকালি অ', মানে মাজতে মই অসুবিধাৰ সন্মুখীন হৈছিলোঁ এইটো ক্ষেত্ৰত। এনেকুৱা ক্ষেত্ৰতে মানে মই ভাল খিনি ক'লোৱে আপোনাক কিন্তু কেতিয়াবা নক কিছুমান মানে অসুবিধাও সম সন্মুখীন হোৱা দেখা যায়। মানে বা মই সেইখিনি পাইছো মানে আপোনাৰ, ধৰি লওক মানে কেতিয়াবা আপোনাৰ নেটৱৰ্কৰ ইছু থাকিলে নেটৱৰ্কৰ সমস্যা থাকিলে ধৰি লওক আপুনি পইচা পে'মেণ্ট কৰিব যোৱা সময়খিনিতে ধৰি লওক নেটৱৰ্ক যদি ইছ্যু পৰি যায় তেতিয়া ধৰি লওক আপোনাৰ হাতত যদি পইচা নাথাকে তেতিয়া অকণমান আহ সমস্যাৰ সৃষ্টি হয় বাৰু বাদ বাকী মই ঠিকেই পাইছো সেইটো ক্ষেত্ৰত
উম।
বৰ বিশেষ ইমান এটা ইছু নাই, ভালে হয় আৰু ই পি আই তটো আপোনাৰ
হয়।
আপুনিটো ক'লে অলপ আগত যে আমি হাত বেংক লৈ ঘুৰি ফুৰি আছো এতিয়া বৰ্তমান কাৰণ আমি বেংক নোৱাকৈ আমি উইড্ৰেল ফৰ্ম নিদিয়াকৈ বা ডিপ'জিট ফৰ্ম নিদিয়াকৈ আমি বেংকত পৰীক্ষাটো ডাইৰেক্টলি মানে সোমাই যায়, গতিকে সেইটো আচৰিত বস্তু ক'ব গ'লে।
সেই ঠিকে-ঠিকে-ঠিকে-ঠিকে, মানে বহুত খিনিু
বহুত খিনি সুবিধা, আৰু এতিয়া মানুহে মানে আপোনাৰ মই চহৰ নগৰীয়া অঞ্চল বিলাকত বা গাঁৱৰ অঞ্চল বিলাকত এতিয়ালৈকে এইটো আশা কিন্তু এই আ হব লাগে যেনেকে মই চহৰত দেখিছো আজিকালি চব্জি পাচলিৰ ব্যৱসায়ীসকলৰ পৰা আদি কৰি লাহল্লাহ সকলোৱে মানে ই উ পি আই আজিকালি ব্যৱহাৰ কৰা হৈছে কাৰণ হয় বাৰু কাৰণ মানুহে আজিকি পইচা লগত লৈ ফুৰাতকৈ কাৰণ পইচা টো হৈছে এটা আপোনাৰ কাগজৰ হ'ব বা সেনেকুৱা এটা মানে মেটেৰিয়েলৰ দ্বাৰা মানে বনোৱা হ'ব গতিকে সেইটো ক্ষেত্ৰত ধৰি লওকপাৰ সেইইচাটো যদি পানী ভিজিলে বা ক'ৰবাত পৰি গ'ল মানি বেগটো বা আপোনাৰ পাৰ্চটো ত' সেইখিনি এতিয়া গোটেই পইচা খিনি আমাৰ অথলে গুচি যাব ন, কিন্তু যদি সেইটো বস্তু আমাৰ ফিজিকেলি নাথাকি ভাৰ্চুৱেলি থাকে গতিকে তেনেক্ষেত্ৰত মানে বহুত সুবিধা হয় আৰু মানুহৰ হয়
ঠিকে কৈছে-ঠিকে কৈছে। উম আৰু এটা সুবিধা আছে ই পি আই আপোনাৰ এটা এই বস্তুত এটা ভাল কৰিলে মানে কি হয়, আগতে কিবা এটা বস্তু যদি ফাইনেন্সত আনিব লগা হয় বা কিবা এটা মানে ই এম আই চিষ্টেমত যেদি আনিব লগা হয় তেতিয়া মানে কি হয় মানে বেংকলে ঢাপলি মেলিব লগা হয়। হয়, যে কি অ' ইয়াৰ পৰা গৈ আকৌ অ' মানে কনফাৰ্মেশচন লৈ বা, সময়ে-সময়ে গৈ পেলাই পইচা এটা পে' কৰা কিবা কিু আজাল দিনত মান সটো যি অ ইয়াত আছে, মানে কি হৈছে অটমেটিক পইচাটো কাট খাই যায়, আৰু মানে ইমান এটা জঞ্জাল নাই। হয়, আৰু এইটো কিন্তু বহুত সুবিধা আ হৈছে, আৰু মানে অনলাইনত কিবা এটা বস্তু্বপিং হল বা কিবা এটা হ মানে সটো ই এম আই য যদি যিহেতু জল্দি কৰিব পাৰি সেইটো কাৰণে মানে বহুত এটা সুবিধা মানে নাই মন পচন্দ বস্তু ব্তু তো পালে আৰু লগতে দি থাকিলে, উম-উম। সেইবোৰ ক্ষেত্ৰত ভাল আছে, হয়। অ', সদ্যহতে মানে কোন কেইটা উ পি আই ইউজ কৰে নাম বোৰ কি কি কৰে স্ মানে চবৰে কিছুমান এটা ফেভৰেট থাকে ইমান খিনি প নাম আছে
মই তেনেকে আপোনাৰ গুগল পেয় হৈছো ব্যৱহাৰ কৰা হয় গুগল পে' শ্লাইচ বুলি ইউ পি আই আছে শ্লাইছ গুগল পে' এই দুটাই মোৰ বিশেষকৈ ইউজ ফিচাৰছ্ আছে লাইক। ধৰি লক আপুনি আপুনি অলৰেডি ক'লে কিছুমান কথা যে আমি পইচাটো যেতিয়া মানে দিব লগা হয়, কাৰোব পেমেন্ট কৰিব লগা সময়ত আপুনি আমি। সেই দিব লগা হয় পিন এটা দিব লগা হয় কিন্তু যেতিয়া পটো থ দিওঁ বা শ্লাইচৰ এনেকুৱা একাউট থৈ দিওঁ তেতিয়া আমি মানে প নে আমি সেই পইচাটোোক পে'মেণ্ট কৰিব পাৰোঁ উইডাউট মানে এনি হেজিটেশ্যন
ঠিকে কৈছে। ঠিকে কৈছে। হয়। অ', চেফটিও থাকিলে বহুত হয় নাই বাৰু হয় হয় আৰু অ' ইউ পি আইতটো ক'ব গ'লে মানে কি হৈছে আজিকালি মানে এটা ডিজিেল কইনৰ গতে হৈ গৈছে ন নাই বাৰু মানে কাগ মানে ত একো দৰকাৰেই নাই ফিজিকেল যিবিলাক কইন বা সেইবিলাক টোটেলি দৰকাৰ নাই আজিকালি। মানে এইটো হিচাপে চাব গ'লে ডিজিটৈল কৰিম। টোটেলি
হয় হয় হয় মোৰ হয় এই ক্ষেত্ৰত মোৰ এটা কথা এটা মনত পৰিছে আপোনাৰ অ', মাজতে এনেকুৱা ম ঘটনা এটা পাইছিলো আপোনাৰ যে ইউ পি আইৰ যোগেদি মানুহক বহুত খিনি ক্ষেত্ৰত কৰিছে মানুহে ধৰি লওক প্ৰতাৰণা কৰি অহাও দেখি অহা হৈছে মানে অ' চাপজ ধৰি লওক এনেকুৱা এটা ঘট মই শুনিছো ছিল মাজতে ধৰি লওক মাজতে যিটো আমাৰ ফিচিং টেকনিক বুলি কয় আহ চাপজ আপোনাক কোনোবা এজন মানুহে ফোন কৰিলে কৰি কিনে কলে বোলে আপোনাৰ ত এই বেং পৰা ফ কৰিছো বা ক'বাৰ পৰা ফোন কৰিছো অটিি এটাৈছে আপোনাৰ ধৰি লওক গোটেই একাউণ্টৰ পৰা পইচা খিনিত সেইটো এই অ টিটো যেতিয়া সেই মানুহজনে নাজানিব কিহৰ অটি পি হয়নে কোনো কৰে নকৰে কিন্তু যিখিনি আমাৰ জনা বুজা নহয় ব্যক্তিসকল নহয় তেওঁলোকে ধৰি লওক এ তেনেকুৱা ক্ষেত্ৰত বহুতখিনি ক্ষেত্ৰত প্ৰতাৰণাৰ সন্মুখীনো হয় মানে গতিকে অ' এইটো ক্ষেত্ৰত মানে এতিয়া বহুতখিনি ক্ষেত্ৰ ত' চাইবাৰ আমাৰ মানে। দি বহুতখিনি বা সেইখিনি ক্ষেত্ৰত বহুত খিনি অ' বহুতখিনি উন্নতি হৈছে কিন্তু মানে, কিছু কিছু ক্ষেত্ৰত আমাৰ মানুহখিনি সেইটো হিচাপত। উন্নতি হোৱা নাই মানুহখিনি মানে ইমান খিনি ক্ষেত্ৰত মানে জনা হোৱা নাই গতিকে এই ক্ষেত্ৰত মানে জনসাধাৰণক মানে, সজাগতা কৰি থোৱা উচিত।
অ',
সেনেকুৱা, অহ' আৰু এইবিলাকৰ ওপৰত মানে মানুহক এলিষ্টট। এৱাৰনেছ কেম্প বা ধৰি লওক গাঁৱে ভূঞে অঞ্চল বা ধৰি লওক তেনেকুৱা অঞ্চলত এনেকুৱা এৱাৰনেছ কেম্পৰ ৰ সুবিধা কৰি দিব লাগে কাৰণ, এইবিলাক বস্তু যিহেতু, আমাৰ কাৰণে নতুন হয়। যিহেতু আমি বিনিময় আমি এটা সময়ত বিনিময়ৰ পথাৰ পৰা আহি আহি আমি আজি আহ' এনেকে পইচা পেমেন্ট কৰিব পৰা হৈছো। গতিকে, এইটো আমাৰ সতেই সচাগে। এটি মানে, ডাঙৰ কথা। মানে কব গলে গতিকে এই ক্ষেত্ৰত আহি থকা তন্মই, এইখিনি এটলিষ্ট, যিখিন আগৰ প্ৰজন্ম সেইখিনিক, এইখিনি কথা জনাই দিয়াত। বা এনেকুৱা এৱাৰনেছ কেম্প বা সেনেুৱা হে কৰিলে ভাল হয় মানে এইটো ক্ষেত্ৰত আপুনি আহ কি হয় জনাব
অ', মানে এইটো ঠিকে ক'লে কাৰণ চেফটি পাবজ মেইন কি হয়। যিহেতু মানে কি হয়, যিহেতু অহ, বেংকৰ একাউণ্ট মানে মানুহৰ। এটা প্ৰজি বুলি ক'ব লাগিব। যিহেতু এটা বেংকৰ যিমান এটা ধন ঘতিলা চবাই। কিবা এটা কৰিলে, আজি আপুনি কিবা এটা কৰিছে। বা চাকৰিটাই কৰিছে বা ব্যৱসায় এটাই কৰিছে। ধন বা যোনটো এটা কষ্টৰ যোনটো মূল ধন সেইটোতো বেংকত এ থোৱা হয়। আৰু সেইটো হিচাপত যদি, বাইচাঞ্চ ফ'ৰ্ট হয় বা কিবা এটা যদি স্কেন। যদি পইচা খিনি গুচি যায় এনেকুৱা হৈ হৈছে য যে জীৱনটো নষ্ট স লগতে হৈ যাব কাৰণ ইমান খিনি কষ্ট মূল্য একেবাৰে গুচি যোৱাতো কোন নিবি সেইটো হিচাপত মানে পৰাপক্ষত আপুনি পোৱা দৰে মানে কিছুমানেফি পাৰত মানে আহ সজাগতা কৰাব লাগে মানুহক এইটো আপুনি ভাল কথা কৈছে বাৰু দেই। অ ইউ পি আই হিচাপত মানে এইটো ময়ো বিচাৰোঁ যে এইটো তাতে কিছুমান আ এক কিছুমান এণ্টিভাইৰাছ এণ্টিভাইৰাছ বুলি অ, ' ক'ব লাগিব এণ্টিভাইৰাছ বা কিবাখিনি মানে ভালকে খাব পৰা বা অ কিছুমান মানি পাৰত কিছুমান বস্ত চো আনিব লাগে মানে আৰু মানুহক সেইটো ক'ব লাগে যে কেটো নালাগে কৰিবলৈ বা এইবিলাক যেনে কলে আপুনি ফিচিং কথা ক'লে বা সেনেকুৱা বহুত আনৱানটেড যিখিনি স্কেম মেছেজ আহি গ'ল বা সেইখিনিত মানে পৰাপক্ষত নিজকে ছেফটি ৰখাব লাগিব। মানে ৰখাব ট্ৰাই কৰিব লাগে আৰু সেইটো কেতিয়াও কৰিব নালাগে। বা আননৌন লিংকত ক্লিক কৰা কিবা কৰা যিনখিনি ত্ৰাঞ্জেকচন ৰেলতেড যিবিলাক বস্তু আহে সেইবিলাকত টোত মানে অভ এভইড কৰিব লাগে টুটেলি। আৰু তেনেকৈ বাচিব পাৰিব আৰু সেয়াই আৰু ন' আপোনাৰ ধেৰ এতিয়া ইউ পি আই বা মানে আৰু নহয় জানো। হয় আহ তেতিয়া ঠিক আছে নহলে দিয়ক মই আকৌ
নিশ্চয় নিশ্চয় আপুনি যেতিয়াই যে কেতিয়াবা অসুবিধা পায় মোক তেতিয়াই কল কৰিব মই আপ
হয়' হয়' হয়' অ', ভাল লাগিল দিয়া কথা পাতি।
ভাল লাগিল ভাল লাগিল দিয়ক বোৰ ঠিক আছে দিয়ক ৰাখিছোঁ।
উম'।